অ আছো দিয়া তোমাৰ ভালনে
ভাল ভাল ভাত পানী বনাত
উ ভাতটো বনালো বাৰু খাবহে পোৱা নাই ৰবা তুমি খাল লানে ভাত
মই খোৱা নাই খাম অ অকণমান আজৰি হৈ বহিছোঁ। খামগৈ আৰু অ ঠাণ্ডা হওক উম তাৰপিছতে সিহঁতক খুৱাই দিলো খুৱাই দিলো খুৱাই দিলো উম এ অকমান খুলে তেতিয়া লাহেকে খাম আও আমি
অ ন পচ ছত আকৌ দিগদাৰ হয় নহয় সিহঁতক লৈ মেলি হু হু
কথা এটাহে চিন্তা কৰি আছো
অ' কি বা কোৱাচোন
কি বা মানে সেই আমাৰ সমাজ ব্যৱস্থাটো লৈ চিন্তা এটা কৰি আছো। মানে ভাল নে বেয়াই নে এই মানে আমাৰ ওচৰতে মানে বিয়াখন আছিলে আ' বিয়াখ ভাল মানে ৰিচিপশ্বনটো বাকী আছে গৈ আৰু বিয়া হৈ গ'ল যো অ', তাৰ আগদিনাখন জোৰণ হ'ল। হয় হয় জোৰোণ হ'ল যোৱা আগদিনাখন। এতিয়া সেই জোৰোণত দিব যাওঁতে মানে হেনো কয় শুনিছোঁ আৰু মই যোৱা নাই বাৰু অ', চবেই মানে ৰাইজ ৰ মুখে-মুখে আৰু যে কইনাগৰা কীয়ে শাহুয়েকক সেৱা নকৰিলে মান নিদিলে আৰু ৰাইজৰ ৰাইজত তটো ৰাইজৰ সন্মুখত আহি সেৱা নকৰিলে তাকে এতিয়া মানে সেইখন গোটেই গাঁওখন মানে ৰৌজাল-বৌজাল হৈ আছে কথাটো তাকেই মই ভাবিছোঁ এতিয়া সেইটো মানে কি ভব মানে কি বুলি ভাবা যায় এতিয়া
কি বুলি নো ভাবিবা কিছুমান নিয়ম এৰিবও হৈছে যে নহয় সেৱাতো বাৰু কৰিলে একো ডাঙৰ কথা নহয় কিন্তু মান দিয়াতো যে ময়ো হেৰি টো মানে হেৰি নকৰো জানানে
উম নহয় নহয় তাৰমানে ধৰক অহ', আমাৰ যিটো আগৰ পৰাই মই শুনি আছোঁ ধৰক পৰম্পৰা বুলিয়েই ক'ব পাৰি আৰু যে মাইকী সাৰ বা সাৰটো দি সাধাৰণতে জোৰোণত জোৰণ নাই নাই এ একোৱে দিয়া নাই মাকক সেৱাও নকৰিলে হেনো।
অৱশ্যে কিছুমান পৰম্পৰা ধৰা সকলোৱে যে দামী কাপোৰ দিব লাগিব বা দামী হেৰি দিব লাগিব মান দিব লাগিব সেইটো কথা নহয় সুতাৰ কাপোৰ এখন দিলেও সেইটো মান হয় ন' অ', পৰম্পৰাটো ৰ ৰক্ষা কৰি আৰু নহয় কিছুমানে হেৰি বে মই ভাবিছো তুমি যিটো কৈছ ছাৰ মানে ব্যক্তিগতভাৱে যে মান দিয়ে অ', ব্যক্তিগতভাৱে নিদিয়াৰ কাৰণে কৈছে নেকি বুলি ভাবিছিলো
নহয় নহয় তাৰমানে এইটো সমাজত অ', আৰু ধৰক জোৰোণ পিন্ধোৱাৰ পিছত আমাৰ অসমীয়া সমাজত কইনাগৰাকী পৰুষ সমাজত আহি সেৱা এটা জনায় ন' জোৰোণ দি দিয়াৰ পিছত অহ' সেইটো নকৰিলে বোলে অ' কইনাগৰাকীও নাহিলে তা। এতিয়া সেই গোটেই গাঁওখনত মানে সেইটো কথাই চৰ্চাত আছে।
তেওঁলোকৰ নিয়ম নাই নেকি? নিয়ম কেলে নহব ও একেই ন।
খিনি গৈছে বা তেওঁলোকে হেনো গৈ পাইছে। তেকৈ জোৰোণ দিবলৈ একো হেৰি কৰা নাই বোলে ঠিক ঠাক একোৱে কৰা নাই মানে আমাৰ যেনেকৈ ধৰক তামোলৰ থোক থাক- কে তেনেকুৱা একো নাই অ আদৰৰ। হেৰিটো একোৱেই নাই বোলে তেওঁলোকে নিজে নিজে কৰিব লগা হৈছে গোটেই বোলে পাত। মানে আসন পাৰাৰ পৰা আৰম্ভ কৰি। বিলাক এতিয়া,
কি বা তেওঁলোকৰ বা আকৌ। কম তেওঁনো কিয় নহ'ব? হব আমাৰ অসমীয়া সমাজৰ আৰু সেইটোতো ন।
কিন্তু মানে অ দুয়োজন হেৰিৰে হেৰিটো বেলেগ বাৰু। অহো অহ মানে। আপোনাৰকে বুলি। এইটো অহ। কাষ্টু দুইটায় বেলেগ বেলেগ বা-
কাষ্ট বেলেগ। হ'লেও তু- বাৰু কিছুমান নীতি-নিয়মতটো- কাৰোবাক মূৰটো দোৱোৱাটো সেইটোতো সকলো ধৰ্মতে থাকে। হয় নে নহয় সৰুজনে ডাঙৰজনক সেইটোতো আৰু মোৰতো খহি নপৰে তেনেকুৱা এটা কৰিলে এনেই ভাল লাগে কৰিলে।
দিওঁ আৰু এমাহঁত এনেকে মানে- কথা পাতি থকা শুনিলোঁ আৰু তেতিয়া মইও কথাটো কিনো হৈছে - পিছে অকণমান আগভাগ শুনিলগৈ গ'ম- পালোঁ কথাটো এনেকুৱা তাৰপিছত মায়ে মানে কৈছে যে এখন সমাজত এগৰাকী মানে ছোৱালীক আহ গোটেই- সন্মানেৰে বোৱাৰী হিচাপে হেৰি - কৰিছে গতিকে তেওঁ সেই মানুহটো দিব লাগিছিল কাপোৰ নিদিলে বা বাকী বা- ত গামোচা এখনকে দি হ'লেও সেৱা এটা আগবঢ়াব লাগিছিলে মাইকী
ন সমূহীয়াকৈ মান এটা ব্যক্ত ব্যক্তিগত ভাৱে দিয়া টো বাৰু সকলো মানুহে সম্ভৱ নহয় সমূহীয়াকো কিন্তু এটা দিব লাগে কমৰ হ'লেও কম দামৰ হ'লেও মানে মান হিচাপে
দিছো উম উম উম বা চেলেঙ এখন দি পেলাই হলো তামোল পানৰ সত সেই সিহঁতে কৰিব পাৰিলে হয়
সেইটো
তাকে উম তাকে এতিয়া কৈছে কৈছে এতিয়া তেওঁ পিছত আহি বুলে লাগিলে একেবাৰে নাকটো পা। নহয় তাকেই কৈছে, পিছত ঘৰত আহি পেলাই তেওঁক লাখ টকা কাপোৰ এযোৰ দিলেও তেওঁ সন্মানটো নাথাকে নহয় তাত। দে আৰু। এনে কোনেনো জানিব? সেই সমাজতে যিখিনি ব্যৱস্থা হ'ল, সেইটোৱে আৰু। হ'য় বাৰু এনেকুৱা। বিয়াৰ পূৰ্বত বহুত ভুল হয়। মই নিজেও দেখি কিছু নিজৰো মানে ধৰক অভিজ্ঞতাৰ পৰা কৈছোঁ হ'য় মানে বহুতখিনি ভুল, কিন্তু হ'লেও এনেকুৱা ভুল হোৱা মানে খুব কমহে শুনিছো।
হম
এনেকুৱা ভুল হোৱা বুলি খুব কম শুনিছোঁ।
ত মইও আচৰিত হৈছে এইটো কথা। আৰু এটা কথা, পাছত ছোৱালীজনীহে এইবিলাক কিহবা মানে কিবা কিবি সন্মুখ সি হবনো সেইটো কৰাৰ কাৰণে। এতিয়া এইবিলাক ধৰা তেওঁলোক ক' যি যিখিনি মুখিয়াল মানুহ, তেওঁলোকৰহে ইচ্ছাতো থাকিব লাগে।
আছে নহয় আৰু তাৰ লগতে মানে, মানে চুবু চুবুৰীয়া মানুহ কিছুমানো থাকে নহয়। খোজ দিওঁ, খোজ দিওঁ কেনেকা নাথাকে জানো? অ', অ'। জেক দিওঁ, সেই মানে কোনোবা এগৰাকী মানে গৈছিলে ওচৰৰে জোৰোণত। তাৰপিছতে পিছত যেতিয়া বিয়াৰ দিনা ধৰক পানী তুলিব গ'ল, ল'ৰাক নোৱাব লাগে নো? তাৰপাছতে দৰা মাক লোকে যেতিয়া কাপোৰ এযোৰ পিন্ধিলে ভাল পাতৰ কাপোৰ নেকি, এনেকৈ পিন্ধিছে আৰু। তেতিয়া সে মানুহ এগৰাকী সি মানে আহি পেলাই সুধিছেহি- অ', এইযোৰ আপুনি কেতিয়া কিনিলে? আমিতো দেখাই নাই। কৈছে, অ', এই আৰু আৰু হেৰি জোৰোণত যে কইনাই নিদিলে, হেৰি মান মানে সমাজুৱাকৈ নিদিলে, পিছত মানে কইনা ঘৰৰ মানুহে আহি দি থৈ গৈছেহি। বুলি মানে তেওঁ নিজে সন্মানতটো ৰাখি থাকিবলৈ ফাঁকি এটা দিছিল চাগে। অ', তাৰ পিছত আৰু মানুহ গৰাকী মানে কৈছে আৰু। কৈছে বোলে এ, কেতিয়া আহিলে? আমি দেখোন গমেই নাপালো। সমাজৰ মানুহৰ আগতে আ আমি দেখোন গমেই নাপালো। বোলে এতিয়া মানুহজনী মানে ৰ ৰঙা-চিঙা প। এতিয়া কি ক'ব!
কিছুমান মানহে বৰ লাজ দিিম বুলিয়ে দিয়ে ন তেনেকে
উ উম মানে তেওঁ এতিয়া সমাজত সুধিছে অ এতিয়া তেওঁ নিজৰ মানে সন্মানটো ৰাখি সেই বোলে চাগে তেওঁ কৈছিল আৰু ধৰক কাৰণ কইন ঘাৰো যথেষ্ট দূৰ আহি পেলাই দিয়া সেইটো সম্ভৱ নহয় বাৰু তথাপিও আৰু তেওঁ মে নিজৰ মনটোকে ভাল ভাল লগা বুলি চাগে কৈছিল আৰু উ
লগতে একদম ৰিপ্লাই দি
এ থাকে ন খুচি পিন্ধি থকা কিছুমান মানে চুবুৰীয়া থাকে থাকে উম আগতে আমাৰ ওচৰতো আছিলে এগৰাকী এতিয়া বৰ্তমান মানে নাই আৰু ঢুকালে শান্তি আৰু
আহ
হল হল হ'ল আজি আপোনাৰ দহ পোন্ধৰ বছৰ মান হ'ল ঢুকালে নাই মানে এ গেটখনন খুলিলেই হ'ল কোনোবা এটা তেওঁৰ বাহিৰত হাজি খুব নছে কি কি পনা দাঙিয়ে থৈ দিিয়ওঁ লগত
তেনেকুৱা থাকেই ন
আছে আছে আছে বিশেষকে মহিলা পুৰুষো থাকে খুব কম কিন্তু মহিলা মই মানে বহুত দেখিছো মানে এটা এটা চুবুৰীত এগৰাকী এগৰাকী থাকেই মানে এইটো চবৰে ত সিটো চুৰৰিলে বাৰ্তা দিয়া মানুহো থাকে পাইছো পাইছো এক্সপিৰিয়েঞ্চ মানে এইবিলাকৰ উম তাকে মই ভাবোঁ বেলেগ কামবোৰ নায়ে নেকি খিৰিকী সন্মুখতেই বহি থাকে মানে, আমাৰ গেটখন তেওঁলোকৰ ঘৰৰ মানে- সন্মুখতে আৰু। ঘটো আৰু, স আ আ মানে আ, খিৰিকীখন খুলি পেলাই, পৰ্দাখন দাঙি থৈ দিয়ে।
আৰু এটা কথা, কাম নাথাকা কাৰণেহে কৰিছে সেইবিলাক। এ হি-
এহ। তাকে। খোৱা বোৱানো নাথা- এনে অৱশ্যে ল'ৰা-ছোৱালীও চব ডাঙৰ ডাঙৰেই তেতিয়ালৈ, সেইকাৰণে চাগে নেকি। খাই বৈ আৰু- অকলে থাকে আৰু কি কৰিব, সেয়াই কৰি থাকে। কাৰ ঘৰত কোন আহিছে, কেলৈ আহিছে।
বৰ বেয়া নিয়ম কিন্তু দেই এইবিলাক, বেয়া অভ্যাস।
গাড়ী চাৰি লৈ কোনোবা অহাৰ পিছত আৰু সন্ধিয়ালে তেওঁ ওলাই আহি কোন আহিছিল খবৰ ল'বলৈ।
ইয়া
হ'হ এহ হে হে। জমনি লাগে। এতিয়া মানে সেইবিলাক, সেইবিলাক‌ এ- তেওঁ মানে ভা- ভাৱি ভাৱি হাঁহি উঠে। মনত পৰে মনত পৰে। এইটো নাই। কিয়‌ হ'ল যে তেনেকোৱা। আৰু আজিকালি মানে কাৰো সময় নাই ন। কোন আহিছে, কেলে আহিছে, চাবলে সময় নাই হুম একদম নাই।
আৰু নিজৰ বিলাকেই কৰি সময় নহয়।
তেতিয়া আপোনাৰ চি চি কেমেৰা দৰকাৰো নাছিলে। অহ হে হে হে, মানে এগৰাকী থাকেই নহয় তাচো বুৰিত, গতিকে মানে কোন কেলৈ আহিছে চ- চবে জানে মানে চুবুৰীটোত, চবে জানে। তেওঁৰ মুখৰ পৰাই। তেওঁ ই ইঘৰত যাব ক'ব, সেই ঘৰত যাব- অ ক'ব, গতিকে মাক মানে চি চি কেমেৰা দৰকাৰে নাছিলে, কিন্তু বৰ্তমান দৰকাৰ। হ হ, উম হম হম হম
কি যে হ'ব ন।
হম আপোনালোকৰ ফালেও আছেনে তেনেকোৱা?
আছে আছে। আমাৰ এইফালেটো মানে, বি বি চি বুলি কোৱা হয় এগৰাকী- কি, হি হি‌ হি, হি‌‌ হি হি কি হ'ব এনি ইউজিফ। পুৰা তেনেকুৱা।
আচ্ছা
ব্ৰিটিছ ব্ৰডকাষ্টিং গল গল গল এজন থৈ গ'ল আজিকালিতো কিছুমান জেগাত মই অলপত শুনিলো নিউজ লাইভ বুলি কয় মানুহগৰাকীক
উ হু হু হু হু হয় দেই কিছুমান যে পা থাকে কে আৰু ন মানে ইমান কেনেকেনো খবৰবিলাক পাই থাকে আৰু সময়ো থাকে তেওঁলোকৰ
সি তাকে সময়টো কেনেকে মিলাই ন
উ ম তেওঁৰ কামেই সেইটো চাগে সেইকাৰণে সেইটোতে তেওঁ জড়িত
এ কিবা এইবিলাক নেচাৰ অ'
উম উম
ভাল পাই নেকি এইবিলাক কৰি কিবা তেজতে আছে
হব পাৰে তাকে ভাবি থাকোঁ মই বোলে এতিয়া নাই যে বেয়াও লাগে কেতিয়াবা কেতিয়াবা মনত পৰে বাৰু
অ নাথাকা পাছততো বেয়া লাগে
উম উম কেতিয়াবা হুলস্থুল হলেও মানে ধ ধৰক কি কাৰোবাৰ ঘৰত কিবা হুলচুল হ'লেও আমি মানে ধৰক গম নাপাও মানে গম নাপাও কি হ'ল কি নহ'ল আমি মানে আমি সুধিবলৈও নাযাওঁ ধৰক গমো নাপাওঁ কি হ'ল কিন্তু তেওঁ থকা হাত তেন মানে গম পালোঁ হয় কালি আমুক ঘৰত আমুক হল বুলি সেই আৰু অ অনুভৱ কৰিছো তাকে উ লাগেও
লাগে লাগে কেতিয়াবা একো নহয় ইম্পৰ্টেণ্ট খবৰ এটাও পোৱা যায়
অ এতিয়া সিমূৰৰ খবৰ পাও এতিয়া সিমূৰ খবৰ গম নাপাও আৰু কি হৈছে
তাকে। বাৰু ঠিক আছে দিয়া ন খাওগৈ যোৱা যোৱা। তেন্তে বাৰ